হেল্ল' অহ।
এ বহি আছো মই।
হেল্ল'
শুনিছা নাই?
অহ শুনিছো।
কি কৰিছ?
এইয়া ঘৰতে।
কামত যোৱা নাই নি?
নাই এই কালি খতম হৈছে কাম।
অঁহ এতিয়া কি লগাই আছ?
এই হেৰিয়া কাম এটা কৰি আছিলো, এই তোৰ হলচেলিং আৰু প্ৰীণ্টৰ কাম এটা লৈ আছিলো। তাৰপৰা কালি শেষ হ'ল। আজি ঘৰতে।
খবৰ কেনেকোৱা?
খবৰ ভালেই আৰু জীয়াই আছো।
আছ নে?
উম কি কৰি আছ?
এনেইতো। আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে কলেজ যাবলৈ ওলাইছো আৰু।
ইণ্টাৰ্ণশ্বিপ চলি আছে নি?
চলি আছে।
বাকী কাম ধান্দা? কাম ধান্দা কি কৰি আছ?
কাম ধানদা নাই এইটো কামতে লাগি আছ।
এই বাপৰে হি হি।
হে তাকো মই আজিৰৰ পৰা আৰম্ভ কৰিছোহে।
আজি হে। মইতো টাইমেই নাপাওঁ। মই তোৰ কি বহু ৰাতি পুৱাটো ছটাতে কেতিয়াবা সোনকালে গুচি যাওঁ, মানে সোনকালে আজৰি হ'ব লাগে যে। যিমান পাৰো মানে মানুহ সোনকালে লগাই, সোনকালে আজৰি কৰিব বিচাৰি ফুৰিছোঁ।
আমাৰ ঘৰত নেট নাপায় মেইন কেচটো সেইটো।
অ নেট নাপায় তাতে বহুত বেয়া।
সেইকাৰণে মই কথাই পাতিব নোৱাৰো মানে কাৰো লগত।
উম। এ ফোনটো কেলে অহা নাই জানো তোৰ পৰা মোলে।
সেইটো একাউন্টত আদাই, কিন্তু এইটো একাউণ্টৰ পৰা গৈছে।
মোৰো এই হেৰি কি বুলি কয় তোৰ এ লগৰ এটালে মাৰিছো নেযায় কেলে জানো?
অ মোৰ অথনিৰ লগৰ এটাই ফোন কৰিলে টাও এইটোলৈ নাহিলে মও কৰিলো। একেই দেখালে ইৰৰ।
অঁ সেই তেনেকে এতিয়া মই তোলে কৰিলোঁ নহয় ত তোৰ নাম্বাৰটো যে দিছিলি। সেইটোতে সেই কে তেনেকে দেখাইছে ইৰৰ'' দেখাইছে কেলে জানো?
অহ অহ।
বাকী খবৰ খাতি ভাল?
আছোঁ আৰু।
এই ভাত খোৱাই নাই, এই ঘৰ ইটো সিটো কামত লাগি আছো।
কি কাম কৰিছানো ইমান?
ঘৰৰ কাম, নিজৰ ৰুমটোকে মই চিজিল কৰিবলই টাইম পোৱা নাই, সেই তাকে কৰি কি আছিল?
আচ্ছা এতিয়া ঘৰতে?
ঘৰতে অঁ।
বাকী মাটি লৈছা নাই?
এতিয়া আমাৰ খেতি বেলেগক দিয়াহে হৈছে, নিজে কৰা নাই।
আধি
উম
এতিয়াতো সাটেই লাগি আছে।
হাট লাগিলে আৰু মানে হাল চাল বাই থোৱা আছে, আমাৰ মাটি আমাৰ ঘৰৰ পাছফালে মাতি আছে, এই
গুৰা খিনি নেই নোৰোৱে।
অহ
চাপাত দেখোন কোনো মানুহ নোৰুই।
কিছুমানে নেমানে নহয়।
এই কিবাবোৰহে নামাতে মাহীক কি কয় এইটো মাক কেইজনিয়েহে নামানে নেকি?
এই কলেজলে।
নাই যোৱা ঘৰতে।
কলেজ এঘাৰটা মানত যাম আৰু।
উম -উম বৰ সোনকালে ঝাপি দেখ
চাৰে এঘাৰটা পা হে দিছে।
অহ, চাৰে এঘাৰটাপা।
চৰে এঘাৰতাৰ পা আঢ়ৈটা লৈকে দিয়ে।
উম - উম
ইণ্টাৰ্ণশ্বিপৰ নামত আমাৰ সেই য়গা কৰিবলৈ দিয়ে আক
সেই
অহ।
অকল য়গা?
য়গা মানে তোৰ ফাৰ্ষ্ট এঘন্টা ক্লাছ কৰিব
আহ
তাৰপা তোৰ এইবোৰ ব্যায়াম -চ্যায়াম কৰিবলৈ দিব চাৰি ঘন্টামান তাতে লগাব।
ইহ বা বে
বেলেগ ইণ্টাৰ্ণশ্বিপ আৰু
হলত নি চাগে চবকে পকাত পেলাই লব আৰু
উম, তাপা এই কাহিনী এটা কৈ দিব তাৰপৰা তোৰ নাটক বনাই নিজে স্ক্ৰিপ্ট বনাই কৰি দেখাব লাগিব।
অহ, মানে কাহিনীটো কেনেকুৱা কি হৈছে সেইবোৰ কৰিব লাগে চাগে
অহ, কাহিনী এটা কৈ দিব যেনিবা।
ইণ্টাৰ্ণশ্বিপ তেতিয়াহ'লে য়গাই খাই পেলালে।
য়গাই খাই দিলে ইণ্টাৰ্ণশ্বিপটো আছিল নাটকৰ। হ'লগে বেলেগ।
এই য়গা
য়গা
এয়া পঁচিশ হেজাৰৰ লগত মিলাই দিলে তহঁতক।
হা
পঁচিছ হেজাৰ লগত মিলাই দিলে।
অহ, এই পচিছ মাইকী মানুহ সোপা।
উম, সেইটোৱেই
ফেচবুকত খুলিবই নাই অকল সেইটো আকে।
ফেচবুক, ইনষ্টা এইবোৰ খুলিবই নোৱাৰি মোৰতো গৰম হৈ যায়।
হে
ঠেং ডাঙি থকা কুকুৰ' ঠেং জোকাই থকা সেইকেইটা ভাবি আৰু
অহ
মই নোচোৱাই হলোঁ। নোচোৱা মানে টাইম নাপাওঁৱে। ৰাতি- ৰাতি পাওঁহি হে। ৰাতি পাওঁহে সাত আঠতা বাজি যায় গে।
তাৰপৰা আহি চাগে ভাগৰে লাগে আৰু।
এই আহি পাই গা-পা ধুই আৰু লাহেকে বিচনাতহে উঠো।
মোবাইল চাবলৈও টাইম নাপাওঁ, এনেকুৱা।
দিনটো কাম কৰা ভাগৰ লাগে ন'।
এনে কওঁ বুলি ক'লে মানে হাফ টাইম - হাফ টাইমকে মানে যেনেকে হাজিৰা ছিষ্টেমত মানুহ লগাওঁ, তেনেকে লগাই দিলে মানে কাম সোনকালে হৈ যায় মানে দেৰি হয়।
এতিয়া সিহঁতক অভাৰ পইচা দি- অভাৰ পইচা দি যেতিয়া কাম লগাই দিছে, তাত নিজেও থাকিব লাগিব না।
আৰু কাম। মানুহ লগালে, নিজে থাকিলেহে ভাল হয় কাম।
এই কিমান চুটলামী কয়।
নহলে ফাং-ফুং কৰি থাকে নহয়।
অভাৰ পইচা দিলে এনেও কাম লগত থাকিলেহে, সিহঁতে ভাল কাম কৰিব, নহলে দুটা বহি থাকিব, এটাই কৰিব।
উম। অ' নিজৰ মন গ'লে কৰিব, নহ'লে বহি থাকিব।
সেইটোৱে।
উম।
ইউ
আৰু কিবা কাম আছে নে কি? নাই?
কাম এইকেইদিনত মানে সাতৰকেইদিন যাওঁ। এই ইয়াতে পিটি-চিটে এটা ঘৰৰ পৰা হ'ব দুই-তিনি এটা লৈ থোৱা আ ছে।
সেইটো কাটিলে জানোঁ।
কলে অহা নাই নি বহুত দিন?
এইফালে যোৱাটো নাই- গৈছিলোঁ, আজি দুসপ্তাহ মানৰ আগত।
অ'।
এই তলৰ এই কৃষ্ণমলা ঘৰ যে
অ'।
তাৰপৰা সেইফালে আগলে কি কয় এইকণ, এই দিব্যাহঁতৰ ঘৰৰপৰা যে অকনমান আগলে
অ'।
থিকা এখন নাই জানো?
আছে।
অ' সেই তাত মানুহ দুটা আনিছিলোঁ।
অ'।
সেইকেইটা কৰিলে এসপ্তাহ- দুসপ্তাহমান কৰিলে মোৰ লগত। তাৰপৰা গ'লগে।
যে থাকি লয়?
ৰাখিলোঁ মই সিহঁতত দুদিন- তিনিদিন থাকিলে তাৰ পৰা বাকী এই কেইদিন অহা-যোৱা কৰিলে।
হা-হা?
তিনিদিন থাকিলে।
অ'।
তিনিদিনমানে সিহঁতে ৰাতি এনে কাম কৰিছিলে সেইকেইদিন।
অ'।
ৰাতিপুৱা লা আঠ তাৰ পৰা ৰাতি বাৰলৈকে মাৰি দিছে ধেমালি মাৰিছে নি
ঠেই
অঁ!
পুৰা কাম কৰি দিছে আৰু আমাক
অ পুৰা লাইট-চাইট লগাইছো হাজিৰা আকৌ ডাবোল হাজিৰা পৰিছে নহয় আকৌ তামোল হাজিৰা খোৱা সেই হেতৰ চব
হাজিৰা ছয়শ
অ
খোৱাটো নিজৰ নে তই দিয়।
খোৱা দিওঁ
খোৱা দিও ছশ টকা
বাকী ছয়শ টকা কৰে কাম কষ্ট কাম নহয় জাষ্ট বস্তু কাটিং কুটিং কৰিব লাগে। ৰঙৰ কামটো ৰং কৰা খিনি সেইবোৰ কৰিলেই তেনেকুৱাহে
ইমান কষ্ট কাম কৰিব নাই কিন্তু তেওঁ মানে যিটো সাজে সেইটো এতিয়া তেখেতে যিটো ধৰণে কাম কৰিছে দিবই লাগিব
উ মানে কন্টেকটো তই লৈ লওঁ আৰু
উম মেলি জনা শুনা মানুহ দুটা তিনিটা হাতত থাকিলে টেনশ্যন নাই কাম কৰি থাকিব পাৰি
অ কৰে
খোৱা বোৱা কৰিলি নাই?
এয়া খাই মেলি ওলাই আহিছোঁ।
অ অ তোমাৰ নাম্বাৰটো তোমাৰ নাম্বাৰটো নেকি সেইটো মই বিশ্বাৰ বুজিছোঁ
মই আকৌ ঘৰৰ ভিতৰত নেট নাপায় যে ৰাস্তা পাবহি লাগে
ৰাস্তা পাবহি লাগে নে
অ এই ইমানকে কথা পাতি থাকিলে আকৌ মানুহবোৰে সোধে।
অ কাৰ লগত কথা পাতি আছে বুলি।
তিনিটামানৰ লগত পাতি আছো বহুত দেৰি হ'ল নহয় তাৰপা এই ডাঙৰ মামিয়ে সুধিছে আৰু আজি কা লগত ইমান কথা পাতি আছ তই
উম বিহুত মাম মামিকো দি দিছোঁ মামিও ক
তাকে তাপা এই গাঁৱৰ মানুহ এজন আহিছে কৈছে কোন' ছোৱালি লগত কথা পাতি আছ তই বোলে।
আহ এই এইটোৱে ফোন কাণত লৈ থাকিব নোৱাৰা আৰু সেইটোৱে পাবি।
এনে কথা বোৰ ইতিলৈ চাইল বুলিয়ে ভাবে মানুহে।
তাকেতো।
ফোন কাণলৈ থকা মানে তাৰ লোৱা লোৱা লোৱা হলে ছোৱালী ছোৱালী হলে লোৱা সেইটোৱে। অ বতাহ ক'লে যায় অহ।
আৰু ইমান দেৰি অলপমান নাপাতি যে।
উম মই কথা চথা পাতিবলৈ টাইম চাইম নাপাওঁ। সেই আজিয়ে ঘৰত আহি মেলি আধা ঘণ্টাট এঘণ্টা মবাইল। চাওঁ ইমান টাইম ভালকে চাবলৈ শান্তি নাপাওঁ ইটো সিটো ফোন আহে।
কিবা কথা নপতাকে ইমান কেনেকে পাইছ?
কোনেনে মই নে, উম লগৰ এটাক দি থৈছো।
টু সেইটো।
অহোঁ
তাক কিবা দিব লাগে নেকি?
এ কৈনিদিবি তাক কৈ দি এনেয়ে কথা পাতি থাক বুলি কওঁ পইচা পাতি নাপা বুলি কৈছো।
হে।
দি দিম তাকো কিবা এটা সি তাকো শিকাই দিম মোৰো দুদিনমান কৰি থাক।
উম আজি কালি গোটেই এফালৰ চব লোৱা সেইটোতে।
সেই টো চা এ এইটো বস্তুটো উলিয়ালে কোনে বাৰু?
কংকন দা
কংগন দা ক'ত পালে। আৰু কংকদাৰ কোনোবা লগৰ লৰাই উলিয়াইছে।
গম নাপাওঁ দেই।
উম। এইটো কমিশন কমিশন চিষ্টেমত পায় নেকি?
নাজানোঁ নহয়।
বিষ্টিম বৰ ডেঞ্জাৰ।
কলেজ যাব ওলাওঁগে।
উম দে বাৰু ওলা ফোন কৰিবি যদি হয়। শুনিছ, উম ঠিক আছে বাৰু হব।